হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছা নে? হেল্ল'
অ মই শুনিছো। তুমি শুনিছানে?
অ অ কি কৰি আছা?
এ আছো এনেই।
অ ভালনে?
ভালেই অ। তোমাৰ ভাল?
অ ভাল ভাল এতিয়া খেতি পথাৰৰ চিজন নহয় খেতি ৰুইছা নাই তোমালোকৰ মাটি?
আমাৰ তোমাৰ মাটি এইবাৰ আধিতহে দিয়া হ'ল।
হয়, হয়,
অ ৰোৱা নাই বাৰু ৰুবহে।
অ অ ঠিকে আছে ৰুব লাগে। সেই তাকেহে।
অ,
বাকী ভালেই নহয়?
ভালেই ভালে তুমি ভালে আছা?
অ ভালে ভালে মই মানে তোমাৰ লগত সেই কথা এটা আলোচনা কৰোঁ বুলি ফোন কৰিলোঁ।
অ।
অ মানে এ আজিকালি তোমাৰ ড্ৰাগছ বা মাদক দ্ৰব্যত টো খুব বাঢ়িছে ন সেইটো মানে ধৰা আ শক্তিটো খুব বাঢ়ি গৈছে হয় নহয়।
হয়
অ তাৰ বিষয়ে বোলোঁ অকমান কথা পাতোচোন ইমান দিন ধৰি এই বিষয়টো ধৰা। বাতৰি হওঁক সংবাদ পত্ৰ হওঁক বা ছ'চিয়েল মিডিয়া এইবোৰ দেখিয়ে আহিছোঁ মনে। হয়তো সেই সমস্যাটো দিনক দিনে বাঢ়ি গৈছে হয় নে বাৰু।
হয় হয়। দাগচ বা মাদক দৈৱ ইমান দিন ধৰি এই বিষয় এ সংবাদ সংবাদ পত্ৰ বা। চচিয়েল মিডিয়াত দেখি আহিছোঁ মনে মনে এই সমস্যাটো দিনক দিনে তোমাৰ বহুত বাঢ়ি গৈছে।